হেল্ল' হেল্ল' শুনা পাইছে অ অ' ভালনে
আছো আছো আপোনাৰ
অহ্ ', - মোৰ ভালে হ, অ মই বোলো কি কি কৰি আছে খবৰ এটা লবলৈকে ফোন কৰিলো
তাকে
হেৰি মই আপোনাক আৰু এটা কথা সুধিবৰ কাৰণে ফোন কৰিলো এই এই যে আজিকালি আজিকালি মোবাইল বিলাকত যে আপুনি চাগৈ দেখা পায়েই বা এনে কা, ফেচবুক বা, কিবা এনে এনেকে খুলিলে যে কিছুমান আপোনাৰ বিজ্ঞাপন আহি যায়। ধৰক মুখত ঘহা ক্ৰিমে হওক বা এই কুৰ্তা, চেলোৱাৰ এনেকুৱ বোৰ যে আহে দেখাই দেখাই যে সেইবোৰ - সেইবোৰ, ভাবিলো আপুনি কেতিয়াবা এনেকে মানে- -মানে, হেৰি অনলাইন দি আপুনি লৈছে নেকি? সেইটো কাৰণে সুধিছোঁ
অ ', মই তাকেতো, মই তেনেকে লোৱা, নাই কিন্তু মোৰ মায়েহে লৈছিলে, এযোৰ মানে। তাৰপিছত আৰু কিন্তু মানে সেয়য়া কোৱালিটিো কিবা আহিলে বস্তু দেখালে কিবা তাৰপিছত আমি ৰিটাৰ্ণ কৰি দিব লাগ হ তাৰণো নহয় ভালকে। তাৰপিছত আমি মানে প্ৰব্লেম পালোঁ আৰু বেছ তাৰপিছত আৰু অনলাইন সেই তেনেকে, এডত মানে বিশ্বাস কৰিবলৈ ভয় খা ভয় খাব ধৰিলো আৰু
হয় ', -হয় ', -হয় ', আপুনি কাপ, মানে কাপোৰ লৈছিলে পিন্ধা - কাপোৰ,
ছিলো, কিন্তু জুনটো দেখাইছে, কিবা বেলেগ বস্তুৱে আহি গ'ল সেইটোৱে কথ,
অ
আৰু কুৱালিটিটো যেনেকুৱা দেখা, খাইছিলে তেনেকুৱা নাই, বেলেগ কিবা, -
মানে আপোনাক -আপোনাক অ ', আপোনাক মানে যিটো দেখাই আছিলে বিজ্ঞাপনটোত মানে, একে,
নাহিলে নাহিলে, বেলেগ আহি গ'ল। বেলেগ মানে কাপোৰো নহয় কিবা বেলেগ ধৰণৰ বস্তু আৰু মানে। এ মানে ইউজ নোহোৱা বস্তু, তেনেকুৱা আৰু।
অহ, অহ। মানে আপুনি সেইটো একেবাৰে ব্যৱহাৰ কৰিব
নোৱাৰোঁ নোৱাৰোঁ।
মানে যদি সেইটো নাহি বেলেগে আহিলেহেঁতেন বা কোৱালিটিটো যদি ভাল হ'ল হয় তেতিয়াহ'লে আপোনালোকে ৰাখিলে হয় তেনেকুৱ
হয়, হয়, ৰাখিলোঁ কাৰণ অৰ্ডাৰ যিহেতু দিছিলোঁয়ে, ৰাখিম বুলি দিছিল ছিলো কিন্তু যিহেতু ভাল নহ'ল সেইকাৰণেতো বস্তুতটো তেতিয়াৰ পৰা মানে বিশ্বাস নোহোৱা হৈ গ'ল আৰু।
হয়, হয়, হয়। নহয়, মই মানে আপোনাক কিয় সুধিলো বতো আপুনিতো ল'ব পাৰে তেনেকে বিজ্ঞাপনৰ পৰা বস্তু চাই। আজিকালিতো সবতে বিগ বিজ্ঞাপনবোৰ দিয়াই হৈছে, আজিকালি তেনেকেই বস্তুবোৰ চলেই মানে বিক্ৰী হৈয়ে থাকে আজিকালি অন অনলাইনৰে আপোনাৰ এপ্লিকেচন বিলাকতো ওলাই গৈছে গতিক তেনেকে আনে যে, মই সেইকাৰণে ভাবিলো মানে এইবিলাক যিবিলাক এতিয়া মানে মোবাইলৰ থ্ৰ বিলাক যিবিলাক দেখাই থাকে মই বোলো মই কিজানি ধৰা তেনেকে ল'লে লওঁ সেইকাৰণে এবাৰ সুধি ল'লো তেতিয়া মানে মোৰ ধৰা মোৰো ধৰ যেতিয়া মই আপোনাৰ যেতিয়া এটা মতামত পালো। সেই মতামতটো চাই পেলাই মইয়ো ধৰা এতিয়া ভাবিবলৈ অলপ ভয়ে লাগিছে মানে কি মই যদি দিওঁ আকৌ তেনেকুৱা বেলেগ বেয়া বস্তু আহি
নাই এইটো চবৰে ক্ষেত্ৰত নহ'বও পাৰে। কিছুমানৰ ক্ষেত্ৰত হ'ব, মোৰ চাগে ৱেবছাইটটো ইমান ভুল না জেনুৱইন নাছিলে। কিন্তু আজিকালি যিহেতু অনলাইনৰ যুগ ভাল ৱেবচাইতো আছে। সেই সেইটোকাৰণে আপুনি চাব পাৰে এবাৰ।
হয়, হয়। না আজিকালি আকৌ মুখত। পঢ়া বস্তু বোৰো বহুত বেলেগ বেলেগ ধৰণৰ ওলাই আছে। নহয় মই তেনেকে মানে দু কেইটামান আপোনাৰ অলপ ভয়ে- ভয়ে ললো কিন্তু মই আপোনাৰ বস্তুবোৰ বেয়া পোৱা নাই বৰ্তমান। মানে, মুখত গহাত ক্ৰীম বিলাকৰ কথা, কৈছো, তেনেকে অনলাইন দি লৈছো, দেখি পেলাই। কিন্তু, মানে মই এতিয়া মানে সেইকাৰণে কাপোৰৰে টাইজমেন্ বিলাক দেখা পাই আছিলো। অ' অ'সেই দেখা পাই থকা কাৰণে মানে মই ভাবিলো এবাৰ
উ মই কৈছো নহয় দেখি থাকিলে বোলো ল লও লাগি যায়টো
হয় হয়। দেখি থাকিলে, লওঁ লওঁ লাগে। মানে, ইমান ধুন আৰু ইমান ধুনীয়া ধুনীয়াকে তেওঁলোকে দেখায়। মানে আপোনাৰ এনেকুৱা লাগে যেন যেন এতিয়া মানে এই বস্তু এইখিনি মানে এই কাপোৰযোৰে যদি মোৰ লগত থাকিলে হয় সেনেকুৱা মানে লাগে আৰু আৰু কিছুমান মানে, কি আছে আপোনাৰ জোখত হয় নে নহয় সেইটো, এটা মানে ভয় লাগে।
আৰু দাম বোৰো মানে এনেকুৱা দেখাই দাম বোৰ মানে ল'ব পাৰি দেখোন কোন? এনে আমি, কিবা এটা দামী বস্তু টো হ'লে, বাপৰে নোৱাৰো দেই। কিন্তু, এইটো দেখোন অনলাইনত ভালেই দামত দি আছে, ডিছকাউণ্ট দি আছে, লওঁ লওঁ লাগি যায় আৰু
হয়- হয় -হয়। বহুত হেৰি দিয়ে ন যদি আপুনি ধৰ দুটা যদি লয় তাৰো দু এ দুশ টকা মান আপোনাক কমাই দিয়ে।
তাকে সেইকাৰণে বোলো এইটো বস্তু মানে একদম ব-বৰ আকৰ্ষিত কৰে আৰু সেই
অঁ! অঁ! অঁ! বিৰাটেই ভাল লাগে। মানে হৈছে, এইটো বস্তু দেখিছো যেতিয়া, ই কমত দিছে, বেলেগ আপুনি যদি দোকানত যায়। এতিয়া দামটোতো আপাৰ সাংঘাতিক- থিক দাম কয়। আৰু বিহু। বিহু আহিলে পূজা আহিলেতো আৰু সিহঁত তাৰ দামটো বেয়া। দুগুণ কৰি দিয়ে তো গতিকে, ল'বই নোৱাৰো সেনেকে বোলো ঘৰতে বহি বহি যদি ঘৰতে আহি বস্তুটো পাই যাওঁ ত আমি দোকানৰ দোকান কিয় যাওঁ সেইকাৰণে ভাবিলো বোলো এইটো দিচ যেতিয়া লৈ লওঁ কিন্তু মানে চাই আছো কাপোৰ কিছুমান ইমান ধুনীয়া ধুনীয়া আপোনাৰ স্থানীৰ কিছুমান কাপোৰ দেখ খাই আপোনাৰ বেলেগ অ আহে তাৰপিছতে বেলেগ বেলেগ থাইলেণ্ডৰ দেখাই কিছুমান কাপ পোৰ আপোনাৰ তাৰপিছতে ডুবাইৰ কিছু মানুহ আপোনাৰ যিবা কয় আপোনাৰ গহনা বিলাক বিৰাট ধুনীয়া ধুনীয়া দে খাই তাৰপিছতে আপোনাৰ কৌচিত ছিংগাপুৰ সেনেকুৱা মালয়েছিয়া এইবোৰৰ মানে ড্ৰেছ বোৰ মানে ইমান ধুনীয়া ধুনীয়াকে দেখাই নহয় দেখিলে মানে এনেকুৱা লাগে যেন লৈ লও এনেকুৱা এটা। আৰু কাৰণ কিছুমান বস্তু আপুনি দোকানত গলেও হেনো বস্তু আপুনি নাপায় য'ত মানে আপোনাৰ অনলাইনত দেখ খাই ন আপুনি দোকানত নাপায় কিন্তু আপুনি সেনেকুৱা ধৰণৰ বস্তু যদি কিনিবলৈ যায় ইয়াতে নাপাব বাইদেউ এনেকুৱা ইয়াত নাই এনেকে বুলি কয় গতিকে। গতিকে আপুনি এনেকে মোবাইলৰ থ মানে মোবাইলৰ জৰিয়তে যদি আপুনি অৰ্ডাৰটো দিয়ে বা হে আনে আনিব বিচাৰে তেতিয়াহলে ঘৰতে পাই যাব আৰু যাবলৈও দৰকাৰ নহ
অ সেই কিন্তু সেইটো কিন্তু সুবিধা কব লাগিব কিন্তু এতিয়াৰ দিনত সেই অনলাইনৰ কাৰণে বহুত বস্তু মানে ঘৰতে ল'ব পৰা হৈছে আৰু
হয় হয় আজিকালিিতো চবতে হৈছে অকল কাপোৰ পুলি টো নহয় আপোনাৰ শাক পাচলিৰে হওক ফল মূলে হওক। হয়
বোলো বিচাৰিলে পতককে চাই লওঁ অনলাইনত পায়েই নেকি বোলো
হয় আজিকালি মানে কেতিয়াবা আকৌ গ'লে মানে আপোনাৰ এই গৰমত আপোনাৰ গ'লেও মানে গা চা কিবা লাগি যায় গৰমত ৰ'দত যোৱাত তাতকে যদি আপুনি ঘৰতে বহি বহি অনলাইনত বস্তুতটোো দিয়ে আপুনি ঘৰতে আপোনাৰ অনলাইনত দিলেও কিছুমান বস্তু ভাল দিব লগা মে লোকেল হেৰি খিনি কথা কৈছো দেই আমাৰ আমাৰ ওচ পৰ যিখিনি আৰু সেইখিনিতো আপোনাৰ ভাল দিব ক'ব লাগিব। কাৰণ নিদিলেতো কথাটো বেয়া হৈ যাব তেওঁলোকৰো নিজৰ এটা কথা আছেতো যে সহতে বে বস্তু দিছে বুলি আকৌ, হেৰি খনত মানে, গোটেই চাৰিওফালে জনপ্ৰিয় হৈ যাব, যে, এই বস্তু এইটো কোম্পনীয়ে এইটো বেয়াকে বস্তু
অ' এটা বেয়া নাম এটা আহি যায় আৰু সেইটোৱে কথা।
হয় হয় তেতিয়া, সিহঁতৰো হেৰি হ' প মাৰ খাই যাব নহলে, সেইকাৰণে হয় মই আকৌ ভাবিয়ে আছিলো সেইকাৰণে ফোন কৰিলো আপোনাক যে মই বোলো এনেকে যদি আপুনি লৈছে তেতিয়াহ'লে মইো মানে সাহস কৰিব পাৰো মানে কাপোৰ চাপোৰ এনেকে পোৱা ক্ষেত্ৰত সেইকাৰণে, মই আপোনাক সুধিলো আচলতে
অ' নাই ভালে কৰিলে। কাৰণ, উম! কাৰণ আজিকালি চব বস্তু পাৰি নহ কিমান ষ্টাৰ আছে কি কথা, সেইবোৰ চাই ললে আপুনি চাগে ভালেই পাব। কাৰণ আমি পতককে দি দিছিলোতো অৰ্ডাৰটো ইমান নাচালো কিন্তু, আজিকালি আকৌ ৰিভিউ এটা সুবিধা আছে ৰ আপনি দিব পাৰে
অ' ঠিকে কৈছে হয়! হয়! ভাল পাইছে নে বেয়া পাইছে।
তাকে, তাকে ন! যিহেতু, আপোনাৰ নিজৰ কষ্টৰ পই চা দিব আৰু এনেইতটো আৰু দি নি দিয়ে সেইকাৰণে আ চাই চি ল'লে ভাল হয় আ আপোনাৰ কাৰণে
হয় হয় হয় সেইটো চাবই লাগিব নহলে আৰু কেনেকেনো মানে হেৰিটো অৰ্ডাৰ টো দিম মই কাপোৰৰ মই সেইকাৰণে ভাবিছো তাৰমানে এইবাৰ বোলো বিহু বিহু বুলি বোলো কাপোৰ এযোৰকে লও বুলি ভাবিলো সেইকাৰণে বোলো ভাবিলো অ চাই কৰি বোলে আপোনালোকে যদি দিছে তেনেকে মইো বোলো দিওঁ অনলাইনত কাপোৰ পিহো তেনেকে লোৱা
আজি আমাৰ লোৱা হলে অলপ দিন হ'ল সেইকাৰণে মই মানে লোৱা নাই কিন্তু মই এইটো নাজানো কি চব বেয়াই হব চব বেয়া হোৱা কোনো হেৰি নহয় মানে গেৰেণ্টি বুলি বস্তুটো নাই স আছে সেইকাৰণে আপুনি
হয় মই মানে এটা কাম কৰিম তেতিয়া হলে অলপ ধৰক প্ৰায় মানে যিটো আপোনাৰ দাম সেইটো যিটো বেছি দাম নলৈ পেলাই অলপ কম দামৰ চাই পেলাই মই যদি তেনেকে বুজ্তো হয় হয় তেনে প ত মে য়াৰ মানে দামৰ এটা চাই পেলাই অৰ্ডাৰ দি চাম যদি দেখো যে অ ভাল আহিছে তেতিয়া হলে মানে মই সেইটো বস্তু পিছত বাৰ বোলে মই ইয়াতকৈ তেতিয়া মানে দাম থকা এটা মানে ভাল আৰু তেনেকুৱা এটা মই লব পাৰিম প্ৰথমতে মই সেইটোয়ে কাম কৰিম যে প্ৰথমতে অলপ কম কম দামৰ এটা লৈ ল'ম লৈ পেলাই যদি সো যে যিটো দেখাইছে সেইটোয়ে আহিছে আৰু কালিটি যদি ঠিকে থাকে তেতিয়াহলে মই আকৌ এবাৰ মই অৰ্ডাৰ দিব পাৰিম তেতিয় হ'লে অনলাইন ন সেইটোৱে কৰিব লাগিব
সেইটোৱেই আমি প্ৰথমতে তেনেকে কৰি লওক কাম
হয় হয় সেইটোয়ে কৰি সেইটোৱে কৰিম বুলি মই ভাবিছো বাৰু
বাকী কিবা ক্ৰীম ছিম আপুনি নতুন কিবা হেৰি কৰিছে নেকি অনলাইন ত শিকিছে নেকি যি টো মানে খুব ভাল চলি আছে এইকেইদিন